শুনিছো।
কি কৰিছা?
এনেই আছো ৰবা। তুমি কি কৰি আছা?
মই এনেই বাগৰি আছিলোঁ ৰ'বা আ
অঁ, চাহ খালা নে?
নাই ৰ'বা এ খাওঁ আৰু। তুমি খালা?
মইয়ো খাইছো ৰবা। বাকী ভালে আছা নে?
অঁ ভালে ভালে। তুমি কেনেকুৱা ভালে আছা নে?
মইয়ো আছো দিয়া ভালে। বাকী ঘৰৰ ফালে ভালে আছে সকলোৱে?
উম উম ভালে সকলোৰে ভালে। তোমালোকৰ ঘৰত?
উম আছে দিয়া ভালে বাকী কলেজ গৈ আছা নে নাই বন্ধ দিছে?
কলেজ বন্ধ ৰবা, গৰমৰ বন্ধ দিছে ন।
অঁ অঁ আমাৰো দিছে ৰবা। বাকী ফুৰিব গৈছা নে কৰ'বাত
নাই ৰ'বা এতিয়ালৈকে যোৱা নাই বাকী চাওঁ মামাহঁতৰ ঘৰত যাওঁ নেকি তুমি মানে গ'লানে
মই বৰ্তমান যোৱা নাই ৰবা ময়ো ভাবি আছো আমাৰ তাত যাম বুলি চাও কি হয়
অঁ তাকেতো যাওঁ যাবা আৰু মানে গৰমৰ বন্ধ এতিয়া
এই যাই বেছি ভাল লাগে ন সকলোতে ফুৰি ভালো লাগে
অ গৰম বন্ধ বুলি ক'লে মামাহঁতৰ তাত যাই বেছি ভাল লাগে দিয়াচোন সকলোতকে
অঁ তুমি ঠিকে কৈছা সেইকাৰণে যেনে ফুৰিবা আৰু ময়ো যামেই ৰ বা
উম
বাকী এতিয়া মানে কি কৰি আছিলা মানে এ ব্যস্ততটো নাই এনে অকণমান কথা পাতিলেও হয় আৰু
নাই নাই ব্যস্ত নাই কোৱা
মই ভাবিলোঁ আজিকালি আমাৰ জীৱনত যিহেতু মানে মবিশ্বাসৰ প্ৰয়োজন বহুত বেছি মই মানে ভাবো তুমি কি ভাবা
ময়ো ভাবো এইটো আমাৰ সকলোতকৈ মানে মানে সকলোতকৈ মানে বেছি মানে গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবো সেইটো কাৰণ আত্মবিশ্বাস হলেহে আমি মানে জীৱন আগুৱাই যাব পাৰিম ধৰি লোৱা তুমি কিবা এটা কাম কৰিব খুজিছা বা সেইটো কাম তুমি কৰি আছা যদি তোমাৰ মনত আত্মবিশ্বাসে নাথাকে বা সেইটো কাম মই কৰিব পাৰিমনে নোৱাৰিম তেন্তে সেইটোকে কামত কিন্তু তুমি কেতিয়া সফল হ'ব নোৱাৰিবা কাৰণ নিজৰ আত্মবিশ্বাসটো হৈছে অতি গুৰুত্বপূৰ্ণ কাৰণ সেইটো থাকিলেহে আমি জীৱনত মানে আগুৱাব পাৰিম আৰু
হয় তুমি ঠিকে কৈছা দিয়াচোন আমি আমাৰ আত্মবিশ্বাস থাকিলে সি মানে আমাৰ জীৱনত আগুৱাই যাব পাৰিম আত্মবিশ্বাস নহ'লে আচলতে, আমি জীৱনত কেতিয়াও আগবাঢ়িব মই নোৱাৰোয়ে, সেইকাৰণে আমাৰ জীৱনত আত্মবিশ্বাসৰ মানে প্ৰয়োজন বহুত বেছি দিয়াচোন
হয় তুমি ঠিকে কৈছা আৰু আত্মবিশ্বাস থাকিলেহে আমি জীৱনত উন্নতি লাভ কৰিব পাৰিম। নিজৰ ওপৰত বিশ্বাস থাকিলে যদি আমাৰ নিজৰ ওপৰত নিজে বিশ্বাস নাথাকে, তেন্তে আমি এই কামটো কেনেকে কৰিম বা কি কৰিম আৰু তেনেকেই মানে আৰু হয় দিয়াচোন
তুমি ঠিকেই কৈছা দিয়াচোন সেইকাৰণে আমাৰ আৰু নিজৰ ওপৰত বিশ্বাস থকাটো বহুত বেছি দৰকাৰ দিয়াচোন। আচলতে আমি মানে আজিকালি কি হয় যে বহুতৰে মানে এনেক এনেকা হয় যে নিজৰ ওপৰত বিশ্বাস নাথাকে আৰু মই চব এটা কথা ভাবোঁ যে যদি দুজন ব্যক্তি আছে, একে তেওঁলোকৰ গুণ সমানেহা দুয়োজনৰ মানে আহ মানে যি জানে একে সমানে জানে কিন্তু মই ভাবো যে জোনজনৰ আত্মবিশ্বাস বেছি আছে, সেইজনে নিজৰ জীৱনত আহ মানে বেছি আগবাঢ়ি যাব পাৰিব। আৰু জোনজনৰ মানে আত্মবিশ্বাসটো ইমান নাই তেওঁৰ মানে জীৱনত বহুখিনি পিছুৱাই থাকিব। ইমান আগবাঢ়িব নোৱাৰে আচলতে
হয় তুমি ঠিকে কৈছা। আৰু আত্মবিশ্বাস মানে কি নিজৰ ওপৰত বিশ্বাস কৰা। নিজকে নিজে বিশ্বাস কৰিব পাৰিলেহে আমি সফল হব পাৰিম। হয়নে? আৰু আত্মবিশ্বাস থাকিলে আমাৰ মানুহৰ কি কোনো কামতে ভয় নালাগে ভয় দূৰ হৈ যায়। পৰীক্ষাই হওঁক বা কিবা ইনতাৰ ইন্টাৰভিউে হওক- আমি যদি নিজৰ মন মানে নিজে মানে নিজৰ ওপৰত বিশ্বাস কৰি যাওঁ তেন্তে সেই কামত আমি কেতিয়াও ভয় নকৰো আৰু সেই কামত আমি মানে ফলাফলো আমাৰ ভালে হ'ব। আৰু মানে বিয় মানে এজন মানুহ যেতিয়া আত্মবিশ্বাস হ'ব, তেতিয়া তেওঁ কেতিয়াও বিফলে- মানে হাৰ নামানে আকৌ চেষ্টা কৰিয়ে যায়। কাৰণ তেওঁৰ নিজৰ ওপৰত বিশ্বাস আছে যে তেওঁসেইটো কাম কৰিব পাৰে। আৰু নিজৰ ওপৰত বিশ্বাস থাকিলে মানে সেই মানুহজনক আনেও মানে বিশ্বাস কৰে দিয়াচোন।
ঠিকে কৈছা দিয়াচোন আচলতে আৰু এতিয়া চাবা আমাৰ এনেকুৱা হয় কেতিয়াবা যে, ধৰা আমি স্কুলতে আছোঁ আমাৰ কিবা স্কুলতো জানাই কি বুলি কয় আমাৰ শিক্ষক শিক্ষয়িত্ৰী, সকলে বিভিন্ন ধৰণৰ প্ৰশ্ন আমাক সুধি থাকে। বা বিভিন্ন- ধৰণৰ মানে কিতাপৰ বস্তু সুধে, তেতিয়া আমাক মানে- এ এনেকুৱা লাগে যে আমি জোনটো মনতে উত্তৰটো ভাবো সেইটো নহয় নহয় যেন লাগি থাকে। বা নিজৰ ওপৰত মানে ডাউট লাগি থাকে। কিন্তু যেতিয়া আমাৰ পিছত সেইটো একে উত্তৰটো বেলেগ এজনে কৈ দিব। তেতিয়া আমাৰ বহুখিনি বেয়া লাগে বা এনেকুৱা লাগে যে মইতো- এইটো জানিছিলোয়ে বা মইতো এইটো পাৰিছিলোয়ে, মই কিয় নক'লো মই কিয় নকল'লো। তাই কিয় কৈ দিলে বা মোৰ মইহে পাৰিচোনে এনেকুৱাতে বহুখিনি কথা মাথাত আহে কিন্তু আচলতে এইটো আমি আত্মবিশ্বাসৰ মানে ভয়ত আমি মানে আত্মবিশ্বাস নথকাৰ ফলত আমি এনেদৰে কৰোঁ। যে আমাৰ যোনটো ভাবোঁ আমি সেইটো নহয় নহয় যেন লাগে। আচলতে সেনেকুৱা হ'ব নালাগে। তেনেকৈ হ'লে আমাৰ বহুতখিনি বিপদ হ'ব পাৰে দিয়াচোন।
হয় তুমি একদম ঠিক কথাই কৈছা। উম তেতিয়া মানে, মানে মানে আত্মবিশ্বাস থাকিলে মই নোৱাৰো। ঠাইত মই চেষ্টা কৰিব বুলি কোৱা। মানে ক'ব পাৰো আৰু যে মই এইটো বস্তু পাৰিম। মানে এটা নে মানে আৰু চাবা। আৰু আত্মবিশ্বাস থাকিলে আমি মানে আমাৰ ভয়, মই কলোয়ে ভয় দূৰীকৰণ মানে দূৰ হৈ যায়। আৰু মানে আমি জীৱনত সফলতা পাবলৈ ধন বা শক্তি মানে ভাগ্যৰ প্ৰয়োজন নাই কেৱল আত্মবিশ্বাস থাকিলে আমি সেই সকলোবোৰ লাভ কৰিব পাৰিম
উম তুমি ঠিকে কৈছা দিয়াচোন আচলতে আমাৰ আত্মবিশ্বাস তো বহুখিনি প্ৰয়োজন আমাৰ মানুহৰ জীৱনত কাৰণ মানে যাৰ আত্মবিশ্বাস বেছি তেওঁ নিজৰ জীৱনত বহু খিনি আগুৱাই যাব পাৰিব বা বহুখিনি এনেকুৱা হয় যে তেওঁ জীৱনত বহুখিনি কৰিব পাৰে পাৰিব কিন্তু যাৰ আত্মবিশ্বাস নাথাকে। তেওঁ মোৰ মতে জীৱনত ইমান এটা আগুৱাই যাব নোৱাৰিব চাবা মোৰে এনেকুৱা হৈছিল এবাৰ স্কুলত থকা সময়ত মানে মোক মানে আমাৰ এটা ফাংচনত- স্পীচ দিব দিছিলে তো সেইখিনি সময়ত মই মানে মই ভাবিছিলোঁ মই পাৰিম বা মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও মানে ভাবিছিল যে মই পাৰিম সেইকাৰণে মোক দিছিল কিন্তু মই মানে ষ্টেজত যাই কিনে মই যেতিয়া ভাষণটো দিব গৈছিলোঁ কিন্তু তাত তেতিয়া মানে মই দিব নোৱাৰিলোঁ মই নাৰ্ভাছে হ'লো নে ভয়ে খালো নে কি মই অ মানে ক'ব নোৱাৰি মই নামি আহিলোঁ। তাৰেপিছত আমাৰ স্কুলৰে শিক্ষয়িত্ৰীয়ে এজনীয়ে মোক ক'লে যে কি হ'ল তুমি মানে নকলা কিয় এইখন আমি কিয় আহিলা? মই কৈছিলোঁ মই বাইদেউ মই বহুত ভয় খাইছোঁ বা মই পাৰা নাই কি কৰিব লাগিব। কেনেকুৱা বা মোৰ লাজ লাগিছে তেতিয়া মানে মোৰ শিক্ষয়ত্ৰীজনীয়ে মোক বুজাই দিছিলে। যে নহয় এনেকুৱা কথা। কথা তুমি তোমাৰ জীৱন মানে তুমি নিজৰ পৰা আত্মবিশ্বাসটো বৃদ্ধি কৰা। যদি তুমি তোমাৰ নিজৰ ওপৰত বিশ্বাসকে নাথাকে যে তুমি তুমি পাৰিবা তেন্তে। তুমি কেতিয়াও আগুৱাই যাব নোৱাৰিবা তুমি সদায় এনেকৈ পিছুৱাই থাকিব লাগিব তেন্তে। তুমি সেইটো যদি তুমি নিবিচাৰা তেন্তে তুমি নিজৰ ওপৰত বিশ্বাস কৰা যে তুমি। পাৰিবা তুমি তোমাৰ নিজৰ আত্মবিশ্বাসটো বৃদ্ধি কৰি লোৱা তেতিয়া মই বুজিছিলোঁ। যে যদি মোৰ আত্মবিশ্বাসটো থাকিল হয় তেন্তে মই ক'ব পাৰিলোঁ হয় বা মই। ইমান লাজতে নামি আহিব নালাগিল হয়তো। সেনেকুৱা ক্ষেত্ৰত মই তেতিয়া তেতিয়াৰ পৰাই মই বুজি পালোঁ আৰু মই। জীৱনত আত্মবিশ্বাসটো বহুত বৃদ্ধি বেছি হ'ল আৰু মই সেই সময়তে মই গৈ। ষ্টেজত মানে স্পীচটো দিলোঁ বা মই তেতিয়াৰ পৰা ইমান সেনেকুৱা নহয় মই। এতিয়া বহুখিনি ঠাইত এনেকুৱা স্পীচ দিও বা বহু মঞ্চত ডাঙৰ - ডাঙৰ মঞ্চত। ত' মই এতিয়া। পাৰা হৈছোঁ আৰু যেতিয়াৰ পৰা মই বুজি পালোঁ যে আত্মবিশ্বাসটো আমাৰ বাবে কিমান দৰকাৰেই।
হয়, তোমাৰ কথাখিনি শুনি ভাল লাগিল অঁ আত্মবিশ্বাস। হলেহে আমি জীৱন আগুবাঢ়ি যাব পাৰোঁ। নিজৰ ওপৰত মানে বিশ্বাস থাকিলেহে আমি সেই। কামটো কৰিব পাৰো তেতিয়া আমাৰ এটা ভাল ফলাফল হয় আমি মানে। মানে আমি আত্মবিশ্বাস বঢ়াব লগা হ'লে আমি নিজৰ দুৰ্বল। দুৰ্বলতা ওপৰত কাম কৰিব লাগিব। সৰু- সৰু লক্ষ্য ঠিক কৰি মানে পূৰণ কৰিব লাগিব তেতিয়াহে আমাৰ নিজৰ মানে। মই বিশ্বাসটো গঢ়িব পাৰিম। মানে আৰু আমি নেতিবাচক কথা হব কথাবোৰ শুনিব নালাগে মানে। মানে নেতিবাচক কথা মানে শুনিব লাগে যেনেকে মই পাৰিম এই কথাটো বাৰে বাৰে নিজকে ক'ব লাগে। তেতিয়াহে আমাৰ নিজৰ আত্মবিশ্বাসটো নিজে মানে - মানে বৃদ্ধি হব ধৰে তেনেকে আৰু।
হয়, তুমি আচলতে ঠিকেই কৈছা সেই তেনেদৰে আমি মানে। নিজৰ ওপৰত ইমান বিশ্বাস কৰিব লাগে যে মানে। অ' কেতিয়াবা এনেকুৱা হয় ন, আমাৰ ধৰ কাৰোবাৰ লগত কাজিয়া লাগিল। ধৰক মানে ফলত আমি পিছুৱাই থাকি যাওঁ যে আমি। আমি চাবা শুদ্ধ হয় কিন্তু আমি মানে একো কব নোৱাৰা হৈ যাওঁ। চাবাচোন কেতিয়াবা ক'ৰবাত এক্সিডেন্ট হলে বা কিবা হলে যে মানুহবোৰৰ। যোনবিলাক দুখী তেওঁ মানে বহুত দম দেখাই কেনে বহুত সেই। কৰি পেলাই মানে আঁতৰি যায় কিন্তু। যোনবিলাক নিৰ্দোষী তেওঁলোকে চুপচাপ থাকি বা। তেওঁলোকে মানে একো মানে কবলৈ কিন্তু তেওঁলোকে বেলেগ জনে ক'ব নিদিলে বুলি। চুপ থাকি গ'ল আচলতে সেইটো নিজৰ ওপৰত মানে আত্মবিশ্বাস নাই মানে বিশ্বাসে নাই।
হয়।
মোৰে ভুল হ'ল নেকি মইয়ে ক'ব মোৰৰে ভুলতে এক্সিডেণ্টটো হ'ল নেকি এনেকুৱা টাইপ ভাৱ আহে তেওঁলোক। আচলতে সেনেকুৱা হ'ব নালাগে যদি নিজে জানা যে নিজৰ ভোল নাই তেন্তে। আগবাঢ়ি কেনে বেয়াকে তেতিয়া - তেতিয়া বেয়াকে কোৱাতো একো মোৰ মতে। ভুল নহয়, যদি নিজৰ ভুল নাই।
হয়, তুমি ঠিকে কৈছা আৰু এক্সিডেণ্ট হোৱাৰ কথাটো তুমি ঠিকে কৈছা। আৰু নিজৰ মানে তেওঁ মানে মনে মনে থাকিব নালাগে যদি নিজৰ ভুল নাই তেনেহলে ক'ব লাগে আৰু যদি মনে মনে থাকা তেনে তেনেহ'লে মানে নিজৰ ওপৰত ভয় থাক মানে ভয় লাগে আৰু মলে মোৰ ভয় লাগিছে এনেকে মই নকওঁ এতিয়া মানে নিজৰ ওপৰত আত্মবিশ্বাস নাথাকে নিজৰ ওপৰত বিশ্বাস নাথাকে যে এনেকে কলে মোৰ মানে মোক কিবা কব এনেকে এনেকোৱা ভয় ভাৱ থাকে এনেকুৱা একচুৱেলি হ'ব নালাগে নিজৰ ওপৰত বিশ্বাস থাকিব লাগে আৰু আত্ম মাৰ বিশ্বাসেৰে নিজে মানে কব লাগে যে মোৰ এনেকুৱা ভুল হোৱা নাই যে মই এনেকুৱা কৰা নাই তেনেকুৱা তেতিয়াহে মানে নিজৰ ওপৰত আত্মবিশ্বাসটো আৰু বেছি গঢ় লৈ উঠিব আৰু বৃদ্ধি হব
ঠিক আছে দিয়া আজি ৰাখিছো নহ'লে ভাল লাগিল তোমাৰ লগত কথা পাতি
অ মোৰো ভাল লাগিল দিয়া হ'ব দিয়া আজিলৈ ৰাখিছো
উম